হেল্ল'
অ শুনিছ?
অ শুনিছো।
অ কি কৰি আছ?
এ কাপোৰ চাইছিলো ৰ
অ অনলাইন শ্বপিং
অ এই বিয়া এখন আছে। তাকে অনলাইন শ্বপিং কৰো বোলো। এ বৰষুণ দি আছে কতনো বজাৰলৈ যাম এতিয়া।
সেইটোৱে সেইটোৱে কিন্তু এটা প্ৰব- ব্লেম ন অনলাইনত আহিলে মানে কি বস্তু টো চুই চাব নোৱাৰি।
অ সেইটোতো হয়ে বাৰু।
বম
অ সেট সেট সেইটো এটা সমস্যা আছে অনলাইন শ্বপিংৰ, কিন্তু ‌তথাপিও টোৰ মানুহে কিছুমানে ৰিভিউচবোৰ দিয়ে। সেইবোৰ অলপ চাই মেলি ললে তেতিয়া ভাল আৰু। ৰেটিংছ বোৰ চাই ল'লে। তথাপিও কিছুমান মানুহে আকৌ মানে বেয়া কোৱালিটিৰ হলেও মানে ভাল ৰেটিং দি থৈ দিয়ে সেইটোতো ধৰিব নোৱাৰি।
অ কেতিয়াবা ৰিভিউ ভাল থাকিলেও মানে মই সেনেকে বস্তু অৰ্ডাৰ দিওঁ। অ তাৰ পিছত বস্তুত বেয়া আহে এতিয়া মই কেইদিনমান আগতে মানে এটা বস্তু অৰ্ডাৰ দিম বুলি ভাবি দিছিলো মানে দিছিলো এ অৰ্ডাৰ আহিছে এইটো কতনৰ এতিয়াতো গৰম দিন কটনৰ কাপোৰ পিন্ধিলে ভালেই ন।
উম।
অৰ্ডাৰ দিলোঁ বস্তুটো কিন্তু আহিছে পলিষ্টাৰ টাইপৰ। এতিয়া সেইটো ৰি- টাৰ্ণো কৰিব পৰা নাই ৰিটাৰ্ণৰো কিবা প্ৰব্লেম দেখাই আছে। সেইটোৱে সম- স্যা মানে ৰিটাৰ্ণৰো কেতিয়াবা প্ৰব্লেম দেখাই দিয়ে।
আ সেইটোয়ে দোকানত হ'লে সেইটো ভাল আৰু নিজে চালি জাৰি চাই পিনে বস্তু টো নিজে চুই চিনি পায় আৰু ভাল নে বেয়া কেনেকুৱা আৰু দাম দৰো কৰিব পাৰি তাতে।
এতিয়া যোনে দাম দৰ মানে কৰিব জানে তেওঁলোকে মানে তাৰে পৰা আনিলে ভাল। সিহঁতৰো মানে লোকচান এটা নহয়।
নহয়।
গ'লে মানে বহুত মোকেই মানে লোকচান হ'ব মোৰ আৰু লোকচান হ'ব সেই বস্তু সিহঁতৰহে লাভ হ'ব কিন্তু।
অ কিন্তু আক- অনলাইন শ্বপিঙত কি হয় তোৰ কিছুমান বস্তু বহুত সস্তাতে পোৱা যায়।
অ অ।
কিছুমান বস্তু
উম আৰু মানে ইমান বিচাৰিব নালাগ- গে যিটো মানে কালাৰ তই বিচাৰ সেইটোতে তই পাই গ'লি তাতে যিট- টো চাইজ লাগে সেনেকে পাই গলি যিটো কাপোৰত লাগে সেনেকু- কু পাইনেকু পাই গলি ইমান সময়টো ইমান অ-
না অ সময় মানে বহুতখিনি সময় বাছি যায়। মানে যেনেকোৱা ধৰণৰ বস্তু লাগে সেনেকোৱা পাই যায় আৰু।
উম উম এতিয়া তই অফলাইন গ'লি তই অফলাইনত গ'লে ত মানে এটা বস্তুৰ কাৰণে কিমান ঘূৰিব লগা হয়। বস্তুটো অ বস্তুটো মানে মিলিয়েই নাহে নাহে মানে বিচাৰি নাপায় ক'ৰবাত যদি দামটো বেছি হয়। ক'ৰবাত বস্তুটোৱে নাপায় সেনেকোৱা হৈ যায়। এটা বস্তুৰ কাৰণে তিনি ঘণ্টা চাৰি ঘণ্টা লাগিছ-
লাগি যায় আৰু আজিকালিতো মানুহৰ হাতত ক'তনো সময় আছে দোকানে দোকানে ঘূৰি পিনে বস্তু চোৱা। চবতো ব্যস্তই থাকে। সেইকাৰণে অনলাইন শ্বপিঙত ধৰ এতিয়া ঘৰত বহি পিনে যিখিনি সময় পোৱা যায়। পতককে কিবা এটা ধৰ বস্তুৱে লাগিল এতিয়া দি দিবও পাৰে চাই পিনে পতককৈ।
সেইটোৱে আৰু যাতায়তৰোতো খৰচ থাকে ন ইমান খৰচ তৰচ কৰি কিনে আমি যাম অফলাইন শ্বপিং কৰিবলৈ
অ এতিয়া ধৰ অনলাইন শ্বপিঙত বাৰু ঘৰলৈকে ডেলিভাৰী দিব আহে
উম উম কিন্তু এই ডেলিভাৰী চাৰ্জটোতো বহুত লয় আৰু তাত
ডেলিভাৰী চাৰ্জটো কিন্তু লয় সেইটো
আজি আছে তাতেই লৈ লয় সেনেকোৱা কথা উম সেইটোও এটা বেয়া কথা আৰু
সেইটো বেয়া কথা
কিন্তু আজিকালি মানুহে মানে কি আৰু অনলাইনটো বেছি প্ৰিফাৰ কৰে আৰু,
বেছি কৰে সেইকাৰণে আজিকালি দোকানী বোৰৰ মানে চেল কমি গৈছে লোকচান হৈছে, কৈয়ে দোকানবোৰত বোলে কৈয়ে দোকানী বোৰে
অ অ
আজিকালি মানুহে নোহোৱা হৈছে চব অনলাইন শ্বপিঙে কৰে তেনে কে কয়
সিহঁতৰ বহুত লোকচান হৈ গৈছে আৰুতো সেই অনলাইন হলেতো মানে কি চৌবিশ ঘন্টা থাকে আমি চৌবিশ ঘন্টা ৰাতিও দিব পাৰো অহ উম উম কিন্তু অফলাইনত সেইটো নোৱাৰি এটা নিৰ্দিষ্ট টাইমলৈহে খোলা থাকে দো দোকানখন
অ
অ বা ৰাতিপুৱা হ'লেও এটা নিৰ্দিষ্ট টাইমত খুলিব দো কানখন সেনেকুৱা কথা উম সেইটো হ'লেতো বহুত প্ৰব্লেম হৈ যায় যেতিয়াই তেতিয়া আমি ল'ব যাব নোৱাৰোঁ আৰু,
উম উম এ খালী কেতিয়াবা কোৱালিটি গম নাপায় আৰু কিবা ছবিখনত কিবা, বেলেগ এটা দেখাব কিবা আহি পাব কিবা এটা বেলেগ কেতিয়াবা, আৰু কিছুমান গাঁও অঞ্চলতো কেতিয়াবা কে কেতিয়াবা মানে পাথৰো ভিতৰত সোমাই দিয়ে তেনেকুৱাও
এই সেইদিনা আমাৰ পৰা ঘৰৰ মানুহে এটাই মানে আইফোন অৰ্ডাৰ দিলে তাৰপিছত আইফোনৰ সলনি মানে কিবা বেলেগ বস্তুহে আহিছে চাৰ্ফ এটা মানে সোমাই দিছে।
অ তেনেকুৱা আছে বহুত ঘটনা অ
এতিয়া ডেলিভাৰী বয়টো কিমাননো জানিব সিহঁতক যিটো দিছে সেইটোৱেহে লৈ আনি ব অ সিহঁতেটো খুলি জাৰি এনেকে চাই কিনে নানে নহ।
নানে নানে সিহঁতে গমেই নাপায় ভিতৰত কি থাকে,
অ গমেই নাপায় সেইটো কথা
মেইন হেড কোৱাৰ্টাৰৰ পৰাহে পেক হৈ আহে উম
আৰু গ্লাছৰ বস্তু দিলেটো কেনেকুৱা ভাঙি চিঙিও আহে কেতিয়াবা অ মোৰ দাদাই দিলে তিনটা এটা বস্তুয়ে তিনবাৰ অৰ্ডাৰ দিব লগা হৈছে। ভাঙি ভাঙিয়েই তিনবাৰ আহিছে।
ইছ ৰাম।
বহুত মানে,
সেইবোৰ অ সেইবোৰ বহুত সমস্যা সেইবোৰত।
এতিয়া মানে তই ক'ব গলে এই যে ফল মূলবোৰ। সেইবোৰ আৰু অনলাইন আনিব নোৱাৰি আৰু ক'ৰ পৰা বা আহে কি কথা গমটো পোৱা নাযায় আৰু। অ সেইবোৰতো মানে অ অঁ সেইবোৰতো দোকানত যাই কিনে আনিব লাগে আৰু। দোকানৰ দোকানী জনিতো এই মানে খাই চাবলৈও দিয়ে ন কেতিয়াবা মি থানে টেঙা কি কথা? অঁ সেইটো ভাল তেতিয়া।
সেইটো ভাল, কিছুমান বস্তুত অনলাইন লাগে বাৰু কিন্তু কিছুমান বস ত মানে অফলাইনতে ভাল আৰু।
অঁ তেতিয়া বস্তুটো মানে ভাল ভাল বস্তুও পোৱা যায় তেতিয়া।
অ ভাল বস্তু পোৱা যায়। কিন্তু আজিকালি মানে বহুতে অঁ কিন্তু নাই নাল সেইবোৰ আনিবই নালাগে। সেইটো আমি গমেই নাপাওঁ কোন দিনৰ বস্তু।
সেইটোৱে অঁ, বহুত পুৰণাও দি দিব পাৰে।
দিব পাৰে অ ফ্ৰিজত সোমাই থলেতো গম ন পোৱা নাযায় এইটো কি কিমান দিনৰ পুৰণা?
উম উম।
সেইটোয়ে কিন্তু আজিকালি মানে মানুহৰ সময়ৰ অভাৱত অনলাইনে দি দিয়ে চব বস্তুবোৰ।
অ সেইটোৱে মানে যিয়ে নহওক খাব লাগে আৰু সেনেকুৱা হৈছে। উম, মানুহবোৰ বহুত এলহুৱা হৈ গৈছে সেইটো আহ। সেইটোৱে কথা কিন্তু এই ভাল অনলাইনত হ'লে কি অকেজন‌‌বোৰ যিবোৰ আহে ন, তেতিয়া মানে কেনেকুৱা এ ভাল ডিচকাউন্ট এটা দি দিয়ে।
অ, সেইটো কিন্তু মানিব লাগিব ধৰ ডিচকাউন্ট দিয়ে বহুত। মানে বহুতখিনি ৰেহাই হৈ যায় আৰু দাম অঁ। তেতিয়া কিছুমান বস্তু কিনিবলৈ বহুত ভাল।
ভাল, অ কি কলি?
সেই তেতিয়াৰ সময়ত কিনিবলৈ বস্তুবোৰ বহুত ভাল। ধৰ তোৰ ইলেক্ট্ৰনিকছে হওক বা কিবা তেনেকুৱা বস টোৱে হওক ভাল আৰু কিনিব হয়নে? বহুতখিনি পইচা ৰেহাই হৈ যায়।
অঁ অঁ অঁ।
কিন্তু অফ
মানে অফ অঁ নহয়, নহয়, নহয়, সেইটো নহয়। মানে দিয়ে ডিছকাউণ্ট দিয়ে কিন্তু কি আৰু টু টুৱেণ্টি পাৰ্চেণ্ট, টেন পাৰ্চেণ্ট এনেক টকা দিব আৰু সেইটোতো আমাৰ ইমানো এটা মানে ভাল লাভ নহয় ন?
অঁ লাভ নহয়। কিন্তু অনলাইনতো চাব গলে তোৰ ফিফটি পাৰ্চেণতৰ পৰা এইটি পাৰ্চেনটৰ লৈকে দিচকাউণ্ট দি দিয়ে কেতি
অঁ দি দিয়ে দি দিয়ে উম দি দিয়ে।
সেইটো এটা ভাল আৰু তোৰ কেতিয়াবা কেচবেকো পোৱা যায়। কুপন চুপনো থাকে, তেনেকে।
অ কুপন - চুপানদি হয় কিনে বহুত দামটো কমিয়ে যায় ক'ব বলে।
কমি যায় কিছুমান বস্তু কুপনেৰে যে কিমান কমি যায় তোৰ দচ হাজাৰৰ বস্তু কেতিয়াবা দুই হাজাৰত পোৱা যায় তেনেকুৱা।
উমঁ উম উ। কিন্তু এই যে অনলাইনত কেতিয়াবা মানে এইবোৰ ভুৱাবোৰ আহি যায় আৰু। স্কেম হৈ যায় ন বহুত। কিন্তু অফলাইনত সেই বস্তু টো নহয় আৰু মানে যিটো বস্তু লাগে, আমাক দেখাই দিয়ে চকুৰ সন্মুখত তে আৰু সেইটো বস্তুৱে আমি আনো আৰু।
অঁ সেইটো বস্তুৱে অনা যায় সেইটো ভাল।
ফ্ৰডবোৰ নহয় আৰু তেতিয়া তাতে উম। আৰু সহজে ৰিটাৰ্ণো কৰিব পাৰি।
অ পাৰি
উম
কিন্তু অনলাইনত কিছুমান প্ৰব্লেম থাকে কেতিয়াবা ৰিটাৰ্ণ নহয়। কেতিয়াবা ৰিটাৰ্ণ হৈ গলেও ব স্তু নিলেও তাৰ পিছত পইচাটো কেতিয়াবা ৰিটাৰ্ণ নহয়।
উম উম ন হয্যগ্ট হেনকা বহুত মানে প্ৰব্লেম আৰু প্ৰচেচ বোৰ বহুত লম্বা হৈ
লা ল লম্বাইছ।
উম মোৰে কেইটামান এনেকোৱা বস্তু আছে। অ অ পাৰি পাৰে মোৰে এনেকোৱা কেইটামান ব স্তু আছে যিবোৰ মানে এতিয়াও ৰখি আছে মানে নহয় গাত হলেও মানে ৰিটাৰ্ণ কৰিব নোৱাৰো। সেনেকোৱা পৰি আছে সেনেকোৱা মানে। পইচাটোতো এনেই গ'ল আৰু ক'ব গ'লে উম।
এইটো সমস্যা
সেইটো কথা
মানে যিমান খিনি ভাল সিমান খিনি বেয়াও আৰু
উম উম তেনেকোৱাই। ত সেই অনলাইন হ'লে মানে সময়তো বাচি যায় আৰু ক'ব গ'লে।
অ সেইখিনি সময়খিনি বহুত বচাই দিয়ে আৰু
উম উম উম, অনলাইন কৰিবলেতো আজিকালি বিভিন্ন এপ ওলাই দিছে আৰু।
বহুত এপ ওলাইছে কিন্তু তাৰে লগতে কিছুমান ফ্ৰড এপ বোৰো থাকে।
অ অ থাকে থাকে।
সিহঁতে মানে কেচ অন ডেলিভাৰী নলয়।
উম!
সিহঁতক মানে অনলাইন পেমেণ্টসমূহ লাগে মানে আৰু।
অ অ
তাৰপাছত অনলাইন পইচাটো লৈ লৈ পিনে বস্তুটো তাৰপিছত আহিয়ে নাপায়।
অ সেইটোৱে সেইটোৱে।
এপবোৰ উৰাইছে।
উম! দে তে হ'ব দে।
অ দে দে।
উম উম!